হেল্ল' অহ কি কৰিছা কৰিছ এ দোই আো অ ডিউটিত আছা
অ আপুনি
মই এনে ঘৰত
অ অ আজি ডিউটি যোৱা নাই নি
নাই গাটো অলপ ভাল লগা নাই মানে ৰ'দটোৰ পৰা আৰু যাব মন নগল
অ অ
ত বেয়া
অ গাটো অলপ মানে জ্বৰ চৰ্দি এইবোৰ হৈ আছে
অ বতৰো ইমান মানে ৰ'দ আৰু আজি ন সেইকেইদিন আকৌ বৰষুণ
হয় হয়
সেইটো কাৰণে এনেকুৱা বতৰত মানুহৰ বেমাৰ হয়য়ে আৰু ন
অ আ জি মানে মানে ইমান ৰ'দ আৰু ৰ'দত আমি মানে ডিউটিৰ পৰা অহা যোৱা কৰো ন অ আৰু মানে গৰমত পাল মই এনেই মানে টকটকিতে অহা যোৱা কৰো বাৰু
অ অ ঘৰৰ পৰাই টুকটুকিতে আহা
অ ঘৰৰ পৰা টুক টুকিতে আহো
অঁ অঁ বেছি দূৰ নহয় নি
নহ নহয় মানে আধা ঘন্টা লাগে আৰু
অঁ
তুমি ডিউটিত কেইটা বজাত আহিবা
আমি চাৰে দহটাত পালোহি
অ
আমাৰ অলপমান দূৰ যে
অঁ
আৰু আপুনি
অঁ এনেই মানে এনেই আছোঁ আৰু কিবা মানে ঘৰতে অলপ কৰি
অ অ খোৱা বোৱা কৰিলে
খোৱা বোৱা কৰা নাই আৰু মানে লাহেকে কৰিম আৰু যা যোগাৰ চলাই আছো উ
অ অ
তুমি কি খাই আহিলা ডিউটিত
মই ভাত খাই আহিলো দেই
এক
ভাত খালো অ', দিনতটো থাকিব লাগে সেইটো কাৰণে আৰু ভাত কেইটামান খাই আহিলো আৰু
উ
চাৰিটা বজালৈকে থাকিব লাগে আকৌ
অ', মানে দহটা বজাত ওলাই অহা হৈ চাৰিটালৈকে থাকা মানে ভাতকেইটা হলে ভাতকেইটা খাই আহিলে মানে আৰু দিনটোলৈা মানে ইমান চিন্তা নাথাকে আৰু
উম, উম দিনটোিললৈ চিন্তা নাথাকে ৰো ভাতকৈ ৰাঠাই আহিলে
হয়, হয় পিছে কি চব্জি খাই আহিলা
চব্জি দালি আলু তাৰ পিছত তিতাকেৰেলা আলু ভাজি আৰু এনেকেই আৰু
উম আৰু কোৱা অ', মই ভাত খাই আহো মানে এনেকুৱাই মানে ধৰা তুমি এঘাৰ এঘাৰটাৰ পৰা ধৰা চাৰে তিনটা লৈ এনেকে থাকো ন মানে ভাত কেইটা খাই আহিলে মনটোও শকত লাগে আৰু দিনটোৰ কাৰণে মানে চিন্তা নাথাকে ত' মই ভাতে খাই আহো প্ৰায়
ঘৰত হাঁহ কুকুৰা আছেনে
অ', হাঁহ আছে দুটামান কুকুৰানেেই আৰু মানে হাঁহ কুকুৰা দুটামান এনে এনেকে আছে
অ', অ', খেতি কৰা নাই
খেতি এনেই অলপ কৰো কৰাতটো সেনেকে ইমান বেছি নকৰো
অ', অলপমান কৰা আৰু
তোমালোকৰ কৰা নাই
আমাৰ নকৰো আমাৰ টাউনত যে
অ',
আমাৰ খেতি নাই
অ', আহিবা আৰু আমাৰ ফালে ফুৰিবৰ কাৰণে
অ', অ', এতিয়াতো গৰম বন্ধ দিলে ন এতিয়া ফুৰিব যাবলৈ ভাল হয়
হয়, হয়
কিন্তু ৰ'দটোৰ পৰাহে ওলাব নোৱাৰি আৰু জানা নাই যি গৰম দিছে ৰ'দৰ পৰাই ইমান বাহিৰত ওলাবলৈ চিন্তাহে হয়
হয়, হয় মানে আজিকালি কি হৈছে মানে গৰমৰ পৰা মানে মানে ইমান বেমাৰ লাগিছে মানে আগৰ নিচিনা হৈ থকা নাই আৰু
আহ আগৰ নিচিনা যে সচাকে হৈ থকা নাই মানুহৰ মানে কি আজিকালি পতককে বেমাৰ হয় আৰু ন
অ', অ', মানে মানে জ্বৰটো হব দে প্ৰথমে জ্বৰটো সেই কিনে মানে জ্বৰটোৱে লিপি চ হৈ কিনে মানে পিছলে আৰু মানে ডাঙৰ হৈ, হৈ গৈ থাকে
অ', জ্বৰ বাহানা কৰি মানে বেলেগ ডাঙৰ বিমাৰ হয়গৈ আৰু ন আজিকালি
হয়, হয় মানে কি হয় ন অ', মানে কি হয় ন আজিকালি মানে চব বস্তুতে কেমিকেল থাকে ত মানে আমি সেই যিবোৰ খাইছো চব কেমিকেল বস্তুৱে
এইটোৱে আৰু আগৰ মানে আগৰ নিচিনা মানে আজি শাক পাচলি বা ভাত ধৰক চাউলৰ পৰা মানে আজি কালিৰো মানে আগৰ নিচিনা নাই আজি কালি পুৰা আৰু চব দৰৱৰ ওপৰতে
উম এয়া তুমি ধৰা মই মানে শাক পাচলিৰ কথা নকয় বাৰু মানে মাছ মাংস আমি যিবোৰ কিনি খাও মানে হয় নাই
অ অ সেইবোৰ
ধৰা মানে ব্ৰইলাৰ মাংসটো তোমাৰ ধৰা কি কি থাকে তুমি চোৱাচোন মানে
উম হয় বাৰু সেইটো যে
মানে ব্ৰইলাৰ পুহিলে কাৰণে মানে বেমাৰ ইমান বেয়া বেয়া বেমাৰ লাগে মহটো হয় মহটোৰ ফলত মানে ডেংগু মহ হয় ডেংগু গৌ আকৌ মানে কামুৰিলে কিনে জ্বৰ হয় ত' চোৱাচোন
আজিকালি যে মাংস খাব বেছি নালাগেহে আৰু ব্ৰইলাৰ মাংসটো
অ ব্ৰইলাৰ মাংস এইবোৰ মানে প্ৰায় এইবোৰ মানে বেয়াই বুলি কব পাৰি আহ ধৰা চালানী মাছ
উম চালানী মাছ খাব নালাগে আৰু আজিকালি মাছবোৰ ন
অ তুমি তুমি কি মাছ খাই ভাল পোৱা
মই কচ মাচে খাই ভাল পাওঁ দেই
তাকে মানে মইয়ো কচ মাছ খাই খুব ভাল পাওঁ মানে
অ দালিত খৰিচা টেঙা দি খাই খুব
অ মানে মানে ফ্ৰাই কৰিব নোৱাৰে মানে দেই মানে বইল কৰি মানে মই এনেকুৱা মানে ঔটেঙা জোলৰ লগত সৈতে ধৰা এইটো মানে খৰিচা লগত মানে দি নে মই বহুত ভাল পাওঁ এনেকে খাবলৈ
অ সেনেকে ভাল লাগে খাই পেলাই কচ মাছটো আকৌ ফ্ৰাই কৰিব নোৱাৰিল ন হয় ন তেল বেছি
অ, কিছুমানেতটো বহুত মানে - মানে কিছুমানে মানে তেল হলেও মানে ফ্ৰাই কৰি খাই কিছু মানে মই কিন্তু সেনেকুৱা ভাল নাপাও। হেল্ল', - হেল্ল', হেল্ল', শুনিছা নাই? অ হেল্ল', শুনিছা নে নাই। হেল্ল', হেল্ল', - হেল্ল',